কাৰ? নমস্কাৰ।
শুনি, শুনি আছা? শুনি আছা নে মোক?
অ আছো আছো, তোমাৰ খবৰেই নাই
অ খবৰ নাই মানে আজি অলপ ব্যস্ত আছিলো ৰ'বা। তামানে দিনটোৰ মানে বহুত কাম আছিলে তোমাৰ আৰু এই আমু অম্বুবাচী মেলাৰ তোমাৰ আমতি যে আমতি কয় যে
অ আ
এ সেইবোৰ মানে ঘৰৰ তোমাৰ ঘৰৰ কাপোৰ কানি এইবোৰ মানে ধোৱা পোখোলা বহুত বহুত মানে কাম আছিলে। ত' মানে সেইবোৰ কৰি কৰি মানে ভাগৰো লাগিছে। এয়ে আৰু মানে সেইটো কাৰণে মই ফোন মানে তোমাক মানে ফোন কৰিব পৰা নাই আৰু। বাকী তোমাৰ কোৱাচোন তুমি কি কৰিলা পিছে
আজি মইও মানে তেনেকৈয়ে মোৰ আৰু কাপোৰ-কানি ধোৱা মানে সৰুৱা এইবোৰ উপৰৰ কামতে ব্যস্ত আছিলো সেনেকুৱাই আৰু।
অঁ।
বাকী কি কালিতো আমতিয়ে হ'ল। কালি চাগে ভাত নাখায় ন' দিনত?
অ কালি চাগে ভাত, অ হেইটো মই বাৰু তে ইমান নাজানো ৰ'বা আৰু ফল মূল টো কালি খায়েই ন
ফলমূল টো আজি ফল মূল বজাৰ কৰিলা নে নাই
অ অ কৰিলো কৰিলো। আম এক আম আনিছে আৰু কঁঠাল আনি ছে আম আমেৰে একদম তোমাৰ যিটো ফ্ৰিজ আছে ন' সেই টো একদম ভৰ্তি হৈ গৈছে জানা? আম আৰু আম খাবলে মই বহুত ভাল পাওঁ মানে কও, মানে মই ফলমূলৰ ভিতৰত তোমাৰ কল আৰু মই আম খাবলৈয়ে ভাল পাওঁ।
টোতো ফলৰ ৰজাই হয়।
অহ হ হ, হহ হ হ, হয় দিয়া হয় দিয়া।
মৰো আনিলোঁ বাৰু, কঁঠাল আনিলোঁ, এ- কল আনিলোঁ আ- মাৰ- প্লামটো খাৱা নে তুমি? প্লামটো খোৱানে
অ' খাওঁ - খাওঁ। মই প্লাম খাবলে ভালে পাওঁ দিয়া, খাওঁ। আৰু লেটুকটো খাইও ভাল লাগে ন'?
ভাল লাগে ভাল লাগে লেটুকটো ভাল লাগে আৰু জামটো ভাল লাগে
উম, হয় দিয়া। অ' আৰু জাম খালে কি একদম মানে জিভাটো কাল মানে ৰং মানে ৰ- ৰঙীন হৈ যায় ন'?
ৰঙীন নহয়, বেঙুনীয়া হৈ যায় মানে জিভাখন।
অ' সেইটোৱে আৰু ৰঙীন বুলি কয় অ', হয় - হয়। আৰু কালিৰ প
শুকালে বহুত ভাল হয়।
কালিৰপৰা তোমাৰ- অ' হয় দিয়া। কালিৰপৰা আৰু মানে গুৱাহাটীৰ অহা যোৱা কৰা মানুহখিনিৰ কাৰণে অলপ মানে ৰক্ষা পৰিব আৰু মানে এইকেইদিন ইমান মানে ট্ৰাফিক হৈছে ন'?
কালিও হ'ব মানুহ। কালিওতো কামাখ্যা মাৰ অ' অ কালি কামাখ্যা মাৰ গেট খুলিব নহয় সেইখিনি সময়ত বহুত মানুহ হয় মানে ৰাতিপ
অ' দুৱাৰখন খুলিব। অ' দৰ্শন হব অ'। ভালে অ' কালি বহুত মানুহ হব আৰু মানে তোমাৰ এইটো কি কয় গা গাড়ি-মটৰো মানে গধূলিলৈকে অলপ কমিব আৰু মানে। মই গৈ পাইছিলোঁ তেনেকে। অ' কালি। এতিয়া মানে তোমাৰ গুৱাহাটী যাবলে ভয় লাগা হৈছে।
উম, ভয় লগা হৈছে। এতিয়া মানে পুৰা মালিগাঁৱৰ পৰা মানে পুৰা খোজকাঢ়িয়েই যাব লাগে। গাড়ী যাবই নি দিয়ে সেইফালে। পুৰা ট্ৰেফিক আৰু। আৰু মানে মানুহবোৰ মানে ইমান মানে বয়সস্থ মানুহ যাব নালাগে ন'। বাচ্ছা মানে ল'ৰা ছোৱালীবোৰ সৰু লৈ ব নালাগে। বহুত মূৰ্চাও গৈছে মানুহবোৰ মূৰ্ ৰ্ছা গৈ - গৈ মাটিত পৰিছে। বেয়া লাগিছে আৰু দেখি মানে।
উম, হয় দিয়া। বহুত - বহুত উম, বহুত মানুহে মূৰ ঘূৰ- মূৰ ঘূৰাই ঘূৰাই পৰি গৈছে সেনেকে।
অ, 'আৰু সেই বহুত গৰম হয়।
উম মানে তাতে মানে বহুত তোমাৰ মানুহৰ ভিৰ, তাতে ইমান গৰম, সূৰ্যৰ পোহৰ, সূৰ্যৰ তাপ কেনেকে মানে মা মোৰ শুৰণি আহিবই দিয়া আৰু কিছুমানেতো মানে ভক্তিৰ নামতো একো নোখোৱাকেও যায়। কিছুমানে,
উম, উম সেইটোৱে। উম, সেইটোয়ে বাকি মইতো এতিয়া সাহস কৰাই নাই বাৰু ঘৰৰ, পৰাই মানে সেৱা জনাইছো আৰু কামাখ্যা মাক।
অ, হ'ব দিয়া ভগৱান টো সকলোতে অ হয় দিয়া ভগৱানতো সকলোতে। আছে ন, ত তুমি মনৰ পৰা মানে ভালদৰে প্ৰাৰ্থনা কৰিলেই হ'ল আৰু। তুমি মন্দিৰত যাব নালাগে তো, তুমি মানে সেই প্ৰাৰ্থনা কৰিবৰ কাৰণে তুমি যদি মানে, শুদ্ধ মনেৰে প্ৰাৰ্থনা কৰা তেতিয়াহ'লে ভগৱান, ভগৱানে নিশ্চয় মানে প্ৰশংসা হব, প্ৰশংসা হওঁক,
হয়, হয় সেইটোয়ে বাৰু আমি মনৰ বিশ্বাসটোয়ে মানে ডাঙৰ আৰু মনৰ,
হয়,। হয়,। হয়,। মানে এইটোয়ে ন মন হয়, হয় এইটো, ভগৱানৰ আৰু তোমাৰ, এই যিটো ভক্তৰ ভগৱান আৰু ভক্তৰ মাজতো সেইটোয়ে ন। বিশ্বাসতেতো মানুহে আছে ন, ওচৰতে সেইটোৱে আৰু বিশ্বাসটোৱে মানে এডাল
ভাবিলে, হইটো ইমান মানে মন্দিৰত যাব নালাগে আৰু উম, মনত ভালকৈ ভক্তি ভাৱ ললে হল। আৰু মানে অ, তুমি আৰু মানে অসমৰ ক'ত ক'ত গৈছা মানে মন্দিৰ কি, কি মন্দিৰ, চাইছা বাৰু?
মই তোমাৰ অসমৰ মন্দিৰ বুলি ক'লে তোমাৰ মই গীতা মন্দিৰ যে আছে গীতা মন্দিৰত গৈছো মানে মই গীতা মন্দিৰ আহ মই
নহয়, নহয় মালিকত নাই সেইটো মই যাক ঠাই-ঠাইডোখৰ পাহৰিলো ৰবা অলপ মানে মই কেতিয়া গৈছিলো তোমাৰ অ, ' মই যেতিয়া স্কুলত আছিলো ন, টিউচন কৰি আছিলো মই টিউশ্যনৰ পৰাই মানে আমাক আচাৰ্যই লৈ গৈছিলে। মই তেতিয়াই যোৱা আৰু তোমাৰ মহাভৈৰৱ মন্দিৰ গৈছো, তেজপুৰত যে আ বহুত ভাল লাগিছে মানে তাত গৈ উম, বহুত ভাল লাগিছে।
পৰিৱেশটো কেনেকুৱা পালা মানে গৈ
মহা ভৈৰৱৰ অ, ' বহুত ভাল লাগিছে ইমান ধুনীয়া ন পৰিৱেশটো মানে তোমাৰ মানে ভাল লাগিছে দেই গৈ কিনে।
অ, ' আৰু এইফালে আহিছা নে তুমি ৰংঘৰ কাৰেংঘৰ চাইছা নেকি।
নাই, নাই, মই উজনি মই নাই, নাই মই উজনি অসমৰ পৰা যোৱাই নাই ৰবা মোক বহুত যাবলৈ মন জানানে, মোৰ উজনি অসমত যাবলৈ মানে বহুত মন।
অ, 'যাব লাগে মই চাইছো জনী অসমৰ পাৰিভাগেই চাইছো ৰংঘৰ কাৰেংঘৰ
উম আচ্ছা এইবোৰ চাব লাগে দিয়া তোমাৰ বাৰু এতিয়া স্বামী আছে স্বামীয়ে লৈ লৈ যায় তোমাক ন ত মই আৰু কাৰ লগত যাম আৰু সেইটো কাৰণে যোৱা হোৱা নাই আৰু
অ চাব লাগে তুমি এনে ৰংঘৰত বিষয়ে জানা নে নাই? ৰংঘৰ চিপ মানে আহোম যুগৰ এটা যে বিখ্যাত ইয়াৰ দৰ্শন গৃহ হয়।
কি ক'লা মই বুজি পোৱা নাই আকৌ আকৌ এবাৰ কবাচোন।
মানে ৰংঘৰৰ বিষয়ে জানানে তুমি? পঢ়িছা নে কিতাপত?
অ ফুৰিছো ফুৰিছো এইবোৰ আৰু সৰুতে ফুৰিছো ৰংঘৰ, কাৰেংঘৰ তোমাৰ তলাতল ঘৰ এইবোৰ আৰু ফুৰিছো ফুৰিছো। অ, শিৱদৌল শিৱদৌল তোমাৰ এ দি কি এই চিৱসাগৰত আ শিৱসাগৰত আছে নে তোমাৰ ডিব্ৰুগড়ত আছিলে অ?
নহ ন শিৱসাগৰতে হয়। শিৱদৌলটো শিৱসাগৰ এ পুখুৰীৰ পাৰত অৱস্থিত এটা বিখ্যত শিৱ মন্দিৰ হয় এইটো শিৱ দৌলটো বিখ্যাত শিৱ মন্দিৰ হয়। মানে সেই স্বৰ্গদেউ শিৱসিংহৰ ৰাণী অম্বি কা দেৱীয়ে এইটো মানে নিৰ্মাণ কৰাইছি ইল আৰু মানে সোতৰশ আঠত্ৰিছ চনৰে কথা, বহুত মানে অহ সোতৰশ আঠত্ৰিশ চনতেই নিৰ্মাণ কৰা হৈছিল শিৱদৌল।
এইটো মন্দিৰ মানে অসমৰ মানে হয় অন্যতম মানে উচ্চ শিৱ মন্দিৰ হয় আৰু। যাব বা যাবা বহুত
অ মইতো
অ এ আৰ আৰু মোৰ ক'ত যাব মন আছে জানে নে? মহা মৃত্যুঞ্জয় মন্দিৰ টোও যে আছে নগাঁওৰ ফা লে যে মোৰ সেইটোত যাবলে মন আছে।
যাবা মইতো যোৱা বছৰেই গৈ আহিলো।
বাপৰে তুমি কিন্তু বহুত ফুৰি ছা দেই। বাপৰে, ক'ব লাগিব দেই। তুমি মানে অসমখন গোটাই ফুৰা শে ষে চাগে তোমাৰ ন'?
অ' শেষ - শেষ বুলিয়ে ক'ব পাৰি। মানে আছে আৰু। মোৰ মানে অগ্নিনাথ মন্দিৰ যে, অগ্নিনাথ বা বা ডিব্ৰুগড়। মোৰ তাত- অ' তাত যাব বহুত মন আছে মানে মোৰ মানে। বহুত মানে চাই থাকিলেও বহুত মানে প্ৰমাণ আছে বুলি কয়। মানে শুনিছোঁ।
অ' আচ্ছা - আচ্ছা। অ' হয় দিয়া। মোৰো যাবলে মন যায় জানানে অগ্নিদাম মন্দিৰত। মানে বহুত, মানে তাতে যদি তুমি সঁচা ভক্তি কৰা, ভালদৰে কৰা, তুমি মানে যি বিচ চৰা, তোমাক মহাদেৱ বাবাই সেইটোৱে মানে দিয়ে আৰু মানে, প্ৰাপ্তি হয় আৰু সেইটো।
কি যোনবোৰ মানে - মানে পতি-পত্নীৰ মানে সন্তান মানে হোৱাত অসুবিধা হয় তেওঁ মানে তাত গ'লে মানে বিশ্বাস এটা হয় আৰু মানে সন্তান
উম - উম - উম - উম, অ' আচ্ছা, সেইটো মই শুনি- সেইটো মই শুনি- সেইটো মই শুনিছোঁ ৰবা। মানে
অ' তাৰে মানে প্ৰসাদখিনি মানে বহুত মাহাত্ম্য আছে। উম, প্ৰসাদখিনি মানে বহুত মাহা ম্য আছে, অকিনাথ বাবাৰ। যাব লাগে অলপ মানে তুমি যাবা লাগে।
অ' - অ' - অ' যাম ৰবা। হয় দিয়া। মই শুনিছোঁ ৰবা, অগ্নিধাম মন্দিৰৰ বিষয়ে বহুতখিনি শুনিছোঁ। আৰু মানে বেছিভাগ তিৰোতা মানুহ ছোৱালী মানুহে যায় দিয়া। তোমাৰ যিবিলাকৰ অলপ বাচ্ছাৰ প্ৰব্লেম থা থাকে, মানে সমস্যা থাকে বা উম', বা কিছু মানে বহুতে মুখ দেখা নাপায় ন, আৰু মানে কি হৈছে আজিকালি মানে কি হয়, তোমাৰ মানে এটা সমস্যা হৈছে যে, এই মানে এ ছোৱালী বিলাকে অলপ আজিকালি অলপ দেৰি-পলমকৈ মানে বিয়া হয় ন। ত মানে, পলমকৈ বিয়া হলে মানে, অলপ সেইটোৰ কাৰণে অলপ বেয়া যিহেতু মানে চ সকলোবোৰ-সকলোবোৰ বস্তু মানে সময়ম হ'লেহে মানে ভাল হয় বস্তু।
ভাল হ'বল তেতিয়া আৰু সন্তান মানে, জন্ম দিয়াতো অলপ অসুবিধাৰ সৃষ্টি হয়।
উ'।
ন কোৱা আৰু মানে সকলোবোৰ তাইৰ সময়ত হলে ভাল আৰু। বাকী আৰু উম'।
সেইয় আৰু সেইবোৰ হ'লে বেয়া লাগে দিয় অগ্নি মন্দিৰত গ'লে কিন্তু একদম প্ৰমাণ পোৱা যায়।
বহুত প্ৰমাণ পোৱা যায়, বহুতৰে মই দেখিছো মানে, বহুতেই মানে কোনো মানে নিৰাশা হোৱাই নাই মানে সকলোৰে মনৰ আশা পূৰণ হৈছে আৰু।
উম', উম', উম, মানে সেইটো মানে ভালে দিয়া যাব-যাবৰ কাৰণে ন, ভাল এটা ধৰ্মীয় স্থান হয়, ভালে দিয়া। তোমাৰ শিৱসাগৰ জিলাৰ নাজিৰাত আছে ন এইটো?
তো অ নাজিৰাত আছে, নাজিৰাত আছে ডিব্ৰুগড় ফালে গ'ল
উম', উম, আৰু মানে ভাল লাগি আছে ৰবা, এতিয়া এটা কথা মানে বল-বম যে শিৱ বাবাৰ-শিৱ বাবাৰ অ'। ব'লবম আহাৰি আছে নহয়, গম পোৱা নে নোপোৱা পিছা তুমি?
অ', পাওঁ, পাওঁ গৰুড়া শাওনৰ মাহ হ'ব চাগে?
অ', শাওণ মাহত হয় হয় দিয়া। শাওনৰ মাহ আহিলে দিয়া। বহুত ভাল লাগি থা এ, মই মানে এইটো এ বছৰত মানে, এইটো দিনৰ কাৰণে মই বহুত মানে উৎসাহিত হৈ থাকো। মোৰ বহুত ভাল লাগে আৰু মানে, শাওন মাহটো যে আৰু মইও মানে ব্ৰত ৰাখো ন। শাওন মাহত যে মই ব্ৰত ৰাখো, সেইটো কাৰণে মানে বহুত ভাল লাগে।
তুমি মানে শিৱ ভক্ত হয় আৰু ন?
হয়, হয়, হয়। আৰু তুমিও চোন শিব ভক্ত হয় অ' আজি যদি তুমি নহয় নেকি? আজিকালিতো তুমি মানে তুমি চোন চ
সলনি-সলনিয়ে কৰি থাকা অ', তুমি চোন এই যে, আই-পি-এল আছিলে আগত তুমি মুম্বাই মুম্বাই ভাৰতক ভাল পালা, এতিয়া তুমি ৰাজস্থানক ভাল পালা আগতে তুমি চি চি
মানে এই বোৰ কৈছা।
আমিত আগতে তুমি শিৱ বাব ভাল পাইছিলা। আজিকালি তোমাৰ সলনি কৰিলা নেকি অ'?
নাই, নাই শিব বাবা আৰু ভগৱানক আৰু সলনি কৰিব পাৰি নেকি ভগৱান এজনে হয় ন।
অ', হয় নেকি এজনে নেকি ভগৱান?
ভগৱান এজনেই হয়। সকলোবোৰ মানে এটা এটা ভগৱানৰ ৰূপ হয়।
অ', আচ্ছা হয় নেকি? উম', আৰু বহুত ভাল লাগে ন বলবম এনেকে এইটো ধনী মানে বহু
ভাল লাগে ভাল লাগে ল'ৰাবোৰ যে যায় যে চায়ো বহুত ভাল লাগে মানে ন ৰাতি যে যায় ত গাড়ী মানে গাড়ী বহুতগাড়ী গাড়ী যায় কিছুমানেতো খোজকাঢ়িও যায়
বহুত ভাল লাগে।
অ বহুত ভাল লাগে অ', অ', অ। চাও চাওঁ আৰু এনেকে যে চিঞৰে যে বল বম।
বল বম অ বহুত ভাল লাগে
অ ভাল লাগে ভাল লাগে অ হৰ হৰ মহাদেৱ এনেকে যে কয় বহুত ভাল লাগে
হৰ হৰ মহাদেৱ বল বম বলে বম বহুত ভাল লাগে।
বাও তুমি ইমান ধুনীয়াকে কৈছা আৰু এবাৰ কোৱাচোন বল বম বুলি